অ বন্ধু নমস্কাৰ কেনে আছা।
মই ভালে আছো তুমি কেনে আছা!
অ ভালেই ভালেই আজি মানে আমি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়ে মানে আলোচনা কৰিম বুলি ভাবিছো।
অ হয় হয় বহুত ভাল বিষয় হয় এইটো।
উম উম আৰু তোমাৰ মানে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান মানে অসমৰ গৌৰৱ। ধৰা ইয়াক মানে বিশ্ব। বিশ্বৰ অন্যতম শ্ৰেষ্ঠ মানে বন্যপ্ৰাণী বুলি ক বন্যপ্ৰাণী কেন্দ্ৰ বুলি গণ্য কৰা হয় আৰু। আৰু তুমি জানানে কাজিৰঙা ক'ত অৱস্থিত।
হয় হেল্ল'।
অ ক।
আমাৰ কাজিৰঙা মূলতঃ এশিঙীয়া গড় সংৰক্ষনৰৰ বাবে বিখ্যাত হয়।
হয় হয়।
অ আমাৰ মানে কি পৃথিৱীৰ সৰ্বাধিক এক শিঙীয়া গঁড় আমাৰ কাজিৰঙাতে বাস কৰে ইয়াৰ বাবে সমগ্ৰ বিশ্বত ইয়াৰ বিশেষ পৰিচয় আছে
উম আছে আছে
আৰু আমাৰ মানে কি আহ কাজিৰঙা আমাৰ অসমৰ গৌৰৱৰ প্ৰতীক আৰু বিশ্ববিখ্যাত ৰাষ্ট্ৰীয় উদ্যান হয় কাৰণ আৰু আমাৰ কাজিৰঙা অসমৰ গোলাঘাট আৰু নগাঁও জিলাত অৱস্থিত ই ব্ৰহ্মপুত্ৰৰ নদীৰ কাষতে বিস্তৃত হয়
হয় হয় আৰু তোমাৰ মানে কাজিৰঙাত গঁড় বাহিৰৰ মানে বহুতো অ বন্যপ্ৰাণী আছে ধৰা বাঘ হাতী বনৰীয়া মহ বা হৰিণা বা জলহস্তি মানে সদৃশ মানে বহুত ববা বান্দৰ আছে তোমাৰ অজগৰ আছে বিভিন্ন সাপ বা চৰাই আছে এইবিলাক আছে আৰু মানে কাজিৰঙাত মানে বাঘৰ সংখ্যা বা আৰু মানে তোমাৰ অ সেইবাবে তোমাৰ ইয়াক মানে অ সেই টাইগাৰ ৰিজাৰ্ভ হিচাপেও মানে স্বীকৃতি দিয়া হৈছে আমাৰ অসম চৰকাৰে আৰু প্ৰাকৃতিৰ আৰু গোটেই সনযন্ত মানে কথা ক'ব গ'লে মানে বিশাল সাহানি তোমাৰ আছে সেউজীয়া বনাঞ্চল বা নৈ যান মানে প্ৰাকৃতিক পৰিৱেশও মানে কাজিৰঙা মানে অতিশয় মনোমোহা কৰি তুলে আৰু তাত গ'লে আৰু
হয় হয় আৰু আমাৰ কাজিৰঙা বিভিন্ন প্ৰজাতিৰ চৰাইৰ বাবে এক স্বৰ্গ হয় কাৰণ আমাৰ শীতকালত বহু পৰিভ্ৰমী চৰাই মানে ইয়ালৈ মানে বহুত দেশ বিদেশৰ পৰা আহে আৰু সেইবাবে হয়তো বহু পক্ষী প্ৰেমী আৰু ফটোগ্ৰাফাৰ কাজিৰঙালৈ আহে আৰু আমাৰ এ জানায়ে এইটো কথা কাৰণ আমাৰ মানে কি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন আমাৰ ঊন্নিছ' পঁচাছী চনত ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি লাভ কৰে আৰু এই স্বীকৃতিয়ে মানে ইয়াৰ গুৰুত্ব ত আৰু বৃদ্ধি বহুত বেছিয়ে কৰিছে।
হয় হয়। আৰু তোমাৰ মানে এ আৰু পৰ্যটকসকলে মানে তোমাৰ আহিলে মানে বহুতো সুবিধা লাভ কৰে তাত। মানে জীপ চাফাৰী বা হাতী চাফাৰী ব্যৱস্থাও আছে তোমাৰ। আৰু থকা - থকা লোৱাৰো অৱস্থা আছে মানে আৰু ইমান টো মানে পৰ্যটক খিনি আহি মানে - মানে অসুবিধাৰ সৃষ্টি হ'ব নালাগে আৰু থকা খোৱা লোৱা আৰু তোমাৰ মানে বছৰটোত মানে তোমাৰ কাজিৰঙাত ভ্ৰমণ কৰা ভাল সময় হৈছে তোমাৰ নৱেম্বৰৰ পৰা এপ্ৰিল মাহলৈ। কাৰণ বাৰিষাৰ বানপানীৰ মানে উদ্যানসমূহ মানে বন্ধ থাকে আৰু। বহুখিনি জাগাত যাব নোৱাৰি আৰু হাতী এইবিলাক ওলাই আহে আৰু বানপানীৰ ফলত।
হয় হয়। আৰু মই এটা কথা ভাবো কি বন্যপ্ৰাণীয়ে চাওঁতে নিয়ম কিছুমান মানি চলাটো অতি প্ৰয়োজন হয়। অ' যাতে জন্তুবোৰক কেতিয়াও বিৰক্ত কৰ - কৰিব নালাগে আৰু মানে প্লাষ্টিক বা আৱৰ্জনা পেলাব নালাগে।
হয় হয়।
বন্য প্ৰাণী সমূহে কেতিয়াবা খাদ্য বুলি আমাৰ প্লাষ্টিক আবৰ্জনা বোৰ খাব পাৰে তাৰ ফলত আমাৰ কিছুমান বন্যপ্ৰাণী মৃত্যু মুুখতো পৰে। গতিকে আমি প্লাষ্টিক আৱৰ্জনাবোৰ পেলাব নালাগে য'তে ত'তে।
উম উম। হয় হয়, আৰু তোমাৰ মানে ধৰা বিশেষকৈ মানে শিঙীয়া গড়ৰ সংৰক্ষণত তোমাৰ কাজিৰঙাৰ বহুতো অৱদান মানে বিশ্বজুৰি প্ৰশংসিত কিন কিন্তু তোমাৰ যিবিলাক আমাৰ চোৰাং চিকাৰী আছে বা গড়ৰ খৰ্গৰ বাবে বহুত মানে চোৰাং চি কাৰী মানে চিকাৰ কৰে, যদিও বন বিভাগে ব কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে তথাপিতো মানে তোমাৰ চোৰাং চিকাৰিৰ মানে তোমাৰ চোৰৰ পৰা যিমান কঠোৰ ব্যৱস্থা কৰিলে তোমাৰ কৰি ন সেইটো মানে বহুত মানে এইটোৰো এটা সমস্যা আছে।
হয় বহুত বেছি আচলতে সংঘাত মানে কি সৃচ তি হৈছে কাৰণ আমাৰ চোৰাং চিকাৰ বইন - বানপানী বা বনাঞ্চল ধ্বংস আৰ‌ আৰু মানুহ বন্যপ্ৰাণীৰ বহুত বেছিয়ে ডাঙৰ সংঘাত হৈছে। অ' বিশেষকৈ আমাৰ বৰষুণৰ সময়ত বানপানীত বহুত জন্তু ওখ ঠাইলৈ ওলাই আহে আৰু কেতিয়াবা দুৰ্ঘটনা সন্মূখীন হয়, সেইবাবে আমাৰ বন্য প্ৰাণী সুৰক্ষাৰ বাবে চৰকাৰ আৰু বন বিভাগে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰি আহিছে। আৰু বিশেষকৈ অকল চৰকাৰ বা বন বিভ ভাগৰ মানে কি দায়িত্ব থাকিলে নহয় আমাৰো দায়ি
মানে সাধাৰণ জনসাধাৰণ খিনি মানে সজাগ হ'ব লাগিব।
হয় আমাৰো দায়িত্ব থাকিব লাগব কাৰণ আমি বন্যপ্ৰাণী হত্যা বা চোৰাং ব্যৱসায়ৰ বিৰুদ্ধে সচেতন হব লাগিব।
উম, মানে তোমাৰ ধৰা বন্যপ্ৰাণী সংৰক্ষণত মানে আমিও জনসাধাৰণ সচ তন হব কাৰন বনাঞ্চল নষ্ট নকৰা হয় বা অবৈধ চিকাৰ মানে বিৰুধ দে মাত মতা আৰু মানে পৰিৱেশৰ সংৰক্ষিত মানে চবখিনতে মানে অংশ লোৱা উচিত মানে অংশগ্ৰহণ কৰা আৰু সংৰক্ষণ যি যি কৰিব লাগে সেইখিনিত মানে অংশগ্ৰহণ ল'ব লাগে আৰু কাজিৰঙা মানে পৰ্যটকৰ মানে তোমাৰ ধৰা পৃথিৱীৰ বিভিন্ন দেশৰ পৰা আহে হাজাৰ হাজাৰ পৰ্যটক বা বছৰ জুৰি মানে বিভিন্ন ভ্ৰমণ নলাই মানে ইয়াৰ ফলত মানে পৰ পৰ্যটন মানে উদ মানে উদ্যোগক লাভান্বিত হয় বা বা স্থানীয় মানুহৰ মানে জীৱিকাটো মানে তোমাৰ ধৰা হোটেল গাইড পৰিবহন বা হস্তশিল্প দোকান পাহাৰ মানে বহুতো ক্ষেত্ৰতে মানে স্থানীয় লোকসকলে মানে উপাৰ্জনৰ মানে সুযোগ লাভ কৰে কৰে
হয় হয় অ পুৰ পৰিৱেশ সুৰক্ষিত ৰাখিব লাগিব আৰু গছ কটাৰ পৰা বিৰত থাকিব শিকিব লাগিব আৰু আমাৰ মানে কি অ প্ৰকৃতিৰ মাজত সময় কটা বলৈ আৰু বন্যপ্ৰাণীয়ে চাবলৈ তো বহুত মানুহ আহে বা বহুত দেশ বিদেশৰ পৰা বহুত বেছি পৰ্যটক আহে তেওঁলোকে সেইখিনি কথা জানিব লাগিব। যেন তেওঁলোকে যেন এ জন্তুটো বোৰক বিৰক্ত নকৰে বা প্লাষ্টিক আৱৰ জনা নেপেলাই
উম উম
আৰু তোমাৰ ধৰা কাজিৰঙাত গ'লে আমি মানে ধৰা বন বিভাগৰ মানে নিয়ম মানিব লাগিব। আৰু প্লাষ্টিক পেলাব নালাগিব বা জন্তু আমনি কৰিব নালাগিব ধৰা শব্দ মানে শব্দতটো মানে তোমাৰ বহুত হাই হল্লা কৰি থাকিলেও বা পৰিচয় মানে পৰিষ্কাৰ পৰিচ্ছন্নতা মানে বজাই ৰাখিব লাগিব অ তাৰ মানে এইবোৰ তোমাৰ যদি মানি চলোতে সেয়া মানে সুৰক্ষিত থাকিব বা বন্যপ্ৰাণেও শান্তি থাকিব বন্য প্ৰাণে তোমাক অ একো নকৰাকৈ মানে তোমাক অ আক্ৰমণ নকৰে তেওঁলোকক কিবা এটা অশান্তি সৃষ্টি পাইছে সেইকাৰণে আৰু আৰু মানে প্ৰ প্ৰকৃতিৰ বন্যপ্ৰাণে আমাৰ অমূল্যয় সম্পদ সেইটো সকলোৱে জানে বা ইয়াক সংৰক্ষণ কৰাটো আমাৰ সকলো নাগৰিকৰ বা জনসাধাৰণৰ মানে দায়িত্ব
হয় আমাৰটো মানে কি প্ৰতিবছৰে হাজাৰ হাজাৰ দেশী বিদেশী পৰ্যটকে কাজিৰঙা ভ্ৰমণ কৰে
উম উম আৰু মানে ধৰা কাজিৰঙা কেৱল তোমাৰ এখন উদ্যান নহয় গম পোৱা নাই আৰু মানে ই অসমৰ গৌৰৱ বহুত কাজিৰঙাৰ তাৰে মানে বহুত পৰ্যটকে মানে উ অসমখন মানে ধৰা অসমত আহিলে কৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান সেইখন চাব লগা বাহিৰত যায় কয় তেনেকৈও আমাৰ অসম খনৰ মানে নাম উজ্জ্বলি থাকে
হয়
আৰু তোমাৰ আমাৰ মানে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মানে সৌন্দৰ্য বা বন্যপ্ৰা সংৰক্ষনৰ বাবেও আমি সচেতন থাকিব লাগে
হয় হয় আৰু আমাৰ উ মানে কি হোটেল গাইড গাড়ী চালক হস্তশিল্প বা স্থানীয় খাদ্য আদি জৰিত জৰিয়তে বহু লোকৰ আহ উপাৰ্জনৰ পথ মুকলি হৈছে গতিকে কেম আমাৰ অ কাজিৰঙাৰ ওচৰৰ গাওঁ সমূহৰ মানুহে পৰ্যটনৰ জৰি়য়তে জীৱিকা অৰ্জন কৰে আৰু মানে সেইদৰে মানে কি কাজিৰঙাই অসমৰ অৰ্থনীতিতো অৱদান আগবঢ়াইছে। আৰু বিশেষকৈ আমাৰ শিক্ষাৰ্থীসকলক শিক্ষাৰ্থীসকলক আমি অ মানে কি এইখিনি কথা জনাব লাগিব কাজিৰঙাৰ বিষয়ে যেন তেওঁলোকে যেন এতিয়াৰ পৰা বন্যপ্ৰাণীক ভাল পাব লাগে বা পৰিৱেশ সংৰক্ষ ক্ষণ কৰিব লাগে আৰু প্ৰকৃতিৰ সৈতে মিলি থাকিবলৈ শিকাব লাগিব
হয় হয়
তেওঁলোকেও মানে কি অ ভৱিষ্যত লৈ তেওঁলোক মানে কি বন্যপ্ৰাণীৰ প্ৰতি তেওঁলোকৰ মানে কি ভাল পোৱা খিনি থাকি যাব
উম উম হয় হয়
গতিকে বিদ্যালয়ত আমি কা জিৰঙাৰ বিষয়ে তেওঁলোকক আমি শিকাব লাগিব
আৰু মোৰ মতে আৰু তোমাৰ এটা ভ্ৰমণত মানে অ চব খেদি মানে তোমাৰ হেৰি কি বুলি কয় অ মানে স্কুলৰ পৰা মানে ভ্ৰমণত নিলে মানে কাজিৰঙালৈ লৈ যাব লাগে মোৰ মত তে বাৰলো ল'ৰা ছোৱালীসকলক
হয় হয় নিব লাগে তেতিয়াহে মানে তেওঁলোক ও মানে কি বহু খিনি নজনা কথা শিকিব পাৰিব বা কিছুমান জীৱ জন্তু হয় টো তেওঁলোকে আজিলৈকে দেখাই নাই সেইবোৰ দেখিব। বাক বহুতো নজনা কথা শিকিব পাৰিব আৰু
অ তে বন্ধু তোমাৰ পৰা আজি মই কাজিৰঙাৰ বিষয়ে মানে বহুখিনি ন জনা কথা শিকিলো আও বৌষণ্ডি মানে বন্যপ্ৰাণী ভাল পাব শিকি মানে সজাগ মানে কেনেকৈ সজাগ কৰিব লাগে তেনেকা দুই এজনকো ক'ম আৰু তে বন্ধু আমি পিছত এটা বেলেগ এটা অধ্যায় আলো- চনা কৰিম আজিলৈ এৰিছো ধন্যবাদ।